আৰু কি
এ এনে বহি আছো এতিয়া বৰ্তমান আজৰি বিজুৰি একো কাম ব নাই কি কৰিব আৰু
খবৰ ভাল নাই নে?
অ খবৰ ভালে ঠিকে আছে, তোমাৰ কেনেকুৱা?
মোৰো ভালেই কিন্তু আজি মানে ইমান গৰম পৰিছে
গৰমতটো পৰিছে ব আমাৰ ইয়াতো পৰিছে গৰম গৰমতটো পৰিছে আৰু গৰমত ইমান গৰম কি নো কাম আৰু কালিও আমাৰ ইয়াতে বৰষুণ অকমান দিছিলে তথান গৰমটো কমাই নাই আজি আৰু ৰাতিপুৱা চাৰে ছয়টা মানৰ পৰাাই বোৱা হয় হেৰি ৰ'দ উঠি গৈছে আৰু ইমান গৰম লাগি আছে ছিল হেৰি খেলিবলৈ গৈছিলো খেলিবলৈ গৈছিলো খেলিবলৈ গৈ কিনে মানে ইমান ভাগৰ লাগিলে ন এঘন্টা খেলি কেনে আহি গলো নহলে ভাবিছিলো মোটা মোটি দুই ঘন্টা আধা ঘণ্টা মান খিলিম বুলি মানে ৰা
কৈছিলা
ৰাতিপুৱা উঠি কেনে আমাৰ ইয়াতে হেৰি খেলা যায় এই ক্ৰিকেট চ্ৰিকেট তাৰ পিছত দাওৰা চাওৰা এইবিলাক খেলা যায় আৰু আমাৰ এইয়াতে এই ফিটনেছৰ কাৰণে আৰু ইমান কি কৰিম আৰু গোটেই দিনটো বহি বহি কিনে সেইকাৰণে ফিটনেছৰ কাৰণে কৰা যায় আৰু
অ অ
লাহে লাহকে পেটটো ওলাই গৈ আছে মোৰ
হ হা অ হ
সেইটো কাৰণে আৰু তুমি হেৰি ৰাতিপুৱা কেইটা বজাত নে মইতো বাৰু চাৰে পাঁচটা চাৰিটা মানতে উঠো মই
অ মোৰো তোমাৰ পাঁচটা চাৰে পাঁচটা সেনেকে উঠা যায় মই মানে ৰাতিপুৱা কামত আহিব লাগে ন ত' সেইকাৰণে আহি জল্দি উঠো আৰু আৰু জল্দি উঠি কেনে কামত আহি যাও নহলে আকৌ মানে দেৰি হয় আহ কোৱা
এনে মোৰ এটা হেৰি ফ্ৰেণ্ডৰ এটা বাৰ্থডে আছে সেই বাৰ্থডত কেনেকুৱা কি কেনেকুৱাকে কি গিফ্ট দিলে ভালে পাব পাৰিবা নেকি অকমান
অ তোমাৰ মানে ফ্ৰেণ্ডো কিবা এনেকুৱা কাম চাম কৰি আছে নে মানে পঢ়ি আছে
পঢ়ি আছে বৰ্তমান এতিয়া
যদি পঢ়ি আছে সেনেকুৱা পঢ়াৰে কিবা তুমি উপহাৰ দিব পাৰা যোনটো উপহাৰ মানে দিল এটা ভাল পাব হ আৰু কামতো আহিব আৰু মানে আমি মই জনামতে আমি সে সেনেকুৱাই উপহাৰ দিব লাগে যোনটো মানে কামত আহা তেতিয়া তাৰ মানে মনত পৰে আৰু নহয় জ ই দিছিলে এইটো দি মই এইটো কৰি আছো এইটো কাম কৰি আছো তেনেকুৱা তুমি পঢ়াৰে ৰিলে তিভ কিবা এটা দিব পাৰা
পঢ়াৰে ৰিলেটেড তেনেকোৱাকে কি দিব লাগিলে ভাল হয়
উম তেনেকোৱা তোমাৰ কিহত পঢ়ি আছে মানে কি পঢ়ি আছে তেওঁ
এতিয়া বি কম কৰি আছে বৰ্তমান বি কম হয় চিক্স চেমৰ হয় এতিয়া
অ অ তুমি তেনে কোৱা কিবা বুক গিফ্ট কৰিব পাৰা যোনটো কিন্তু মানে তাইৰো মানে লাভ হব হ আৰু মানে ভাল হ'ব পঢ়িলে ম এইটো মানে কিতাপটো পঢ়ক যাতে তেনেকোৱা টাইপৰ বা তেওঁ যদি বি কম কৰি আছে বেংকিং এইবোৰ বোৰো কৰিব ন ত তেনেকোৱা টাইপৰ তুমি কিবা দিব পাৰা বা ভাল কিছু কলমো দিব পাৰা যোনটো এইটো কলমে তুমি লিখিবা পৰীক্ষাত।
তাৰপিছত তোমাৰ এইফালে অহ ভগৱানৰো সেনেকেও দিব পাৰা কাৰণ মূৰ্তি ভগৱানৰ মূৰ্তি ত সেইবোৰতো বহুতে ভাল পায় ন বহুতে মানে চবেই ভাল পায় ন এনেকুৱা উপহাৰ দিলে গণেশ বাবাৰ মূৰ্তি সেনেকে, অ গঢ়ি বা তোমাৰ সৰসতী মাৰ মূৰ্তিটো দিব পাৰা সিখিনি দিব পাৰা আৰু যিহেতু লৰা মানুহ হয় মানে যেনেকুৱা ছোৱালীৰ কাৰণেতো বহুত উপহাৰ থাকে ল'ৰাৰতো ইমান নাথাকে ন মানে থাকে কিন্তু অ বুজি পোৱা নাযায় যে কিবা দিবা বা কি কৰিবা আৰু-আৰু কিন্তু ছোৱালী তই যিকোনো এটা দিলেই হৈ যায় সেনেকুৱা টাইপৰ ত এতিয়া তেওঁক তেনেকুৱাই দিব পাৰিবা আৰু ভালে পাব তাতকে ভাল মোৰ মতে চাগে তুমি সৰসতীৰ মূৰ্তি। দিব পাৰা আৰু কলম এখন দি দিবা অ আৰু কলম এখন দি দিব পাৰা
এইটো মই অনলাইন পাম নেকি? অনলাইনতো নাপাম চাগে এইটো। বাহিৰৰ পৰাই কিনিব লাগিব আমাৰ ইয়াৰ পৰাই।
অ'
আমাৰ ইয়াৰ পৰাই কিনিলে কিমান মান পৰিব এইটো
আমাৰ ইয়াতে অ ধৰা এতিয়াতো ক'ব গ'লে এশ টকা দামেও আছে। সৰু এতিয়া মাটিৰ পোৱা যায়। তাৰ পিছত তোমাৰ এই পাথৰৰো পোৱা যায়। তুমি পাথৰৰ গিফ্ট কৰিব পাৰা। পাথৰৰটো তোমাৰ বহুত দিন থাকিব, পৰিলেও নাভাঙে। সেনেকুৱা তোমাৰ পৰি ত বা পিতলৰো দিব পাৰা। ৱান থাউজেণ্ড বা দা আঠশ সেনেকুৱাত পৰিব আৰু কাৰণ পিতলটোত ওজন কৰি বিক্ৰী কৰে ন ত যিমান যিমানখিনি ওজন হব সিমানে দাম হ'ব তাৰ একেবাৰে সৰু চাগে তোমাৰ তিনি এশ, চাৰিশ ইমান মানত পাবা আৰু। আৰু পাথৰৰটো ল'লেও তুমি সিমান মানতে পাবা তিনিশ, চাৰিশ মানত পাই যাবা আৰু কিন্তু মাটিৰ নেদি কেনে মানে সেইটোৰে ভাল হ'ব আৰু।
নাভাংগে ন পতককেটো, লাষ্টিং কৰিব আৰু
এই তোমালোকৰ তাতে ৰাস হয় ন?
আমাৰ ইয়াতে ৰাস হয় আমাৰ ঘৰৰ ওচৰতে নহয় আমাৰ ইয়াতে আমাৰ ইয়াতে অকমান দূৰত হেৰিত তৰুণী বুলি এটা ঠাই আছে তাত ৰাস হয় আৰু ইয়াত ঝুলন হয় ডাঙৰ হয় কিন্তু ইমান বেছি নহয় আৰু তথাপিও মানে হেৰি ক'ব গ'লে নলবাৰী বৰপেটা সেইবিলাক চাইডতে মানে বেছি ভালকে হয় আৰু কিন্তু আমাৰ ইয়াতে হয় আৰু ইমান ডাঙৰ কে নহয় মানে।
অ-অ কিবা কয় এই কিবা কয় তুমি গৈছিলা নিকি নলবাৰী বা বৰপেটা ৰাস চা হব
হেল্ল' হেৰি বৰপেটাত গৈছিলোঁ মানে, চালেতো ভালে লাগে হেৰি বৰপ মই তাত গৈছিলোঁ মানে মোৰ এটা খুৰা আছিল। মোৰ খুৰা তেখেত তাতে মানে তাৰ আগতে তেনেকুৱা তাতে আছিলে আৰু, হেৰি কিবা চাকৰি কৰি আছিল দিলে। অত তত চাকৰি কৰি থাকোতে মই মানে গৈছিলোঁ আৰু হেৰি ৰাস চাবলৈ। ৰাস চালো মই তাতে দুইদিনমান থাকিলোঁ আৰু ৰাস চাবলৈ, দুদিনমান থাকিলোঁ। চাই কিনে ৰাতি হ'লে আমাৰ ইয়াৰ পৰাই মানে বহুত ডাঙৰ কে হয় আৰু বহুত বস্তু বস্তুবিলাক আহে চাব পাৰি আৰু আৰু হেৰি পুতলা-চুতলাবিলাকো বহুত বেছিকে থাকে যেনেকুৱা আমাৰ ইয়াতে তৰণিত মানে মোটামুটি তাতে দছটা কি বাৰটা থাকে মূৰ্তি কিন্তু তাতে বিশটা পঁচিশটা আৰু বেছি থাকে মানে বহুত ডাঙৰ এলেকা লৈ কিনে কৰা হয় আৰু এইটো
অ-অ।
আৰু নলবাৰীত বাৰু মই হেৰি কৈ গৈছিলো। দেউতাহঁতৰ লগত গৈছিলো। পৰিয়ালে মিলি কেনে। খুৰাহঁতৰ লগত। তাৰ পিছত তেখেতৰ লগত মই হেৰি ট্ৰেনেদি গৈছিলো কিন্তু। য।
অ আচ্ছা ট্ৰেইনদি গৈছিলা ন?
উম। নলবাৰীত চালো মানে নলবাৰীত যিমান ভাল লাগে নাই এই বৰপেটাতকৈ। ইমান বেছি ভাল লাগা নাই কিন্তু তথাপিও মানে ডাঙৰ আছে আৰু নলবাৰীতো। তুমি তেনেহলে গৈছিলা নেকি কেতিয়াবা? এই নলবাৰী বা বৰপেটা ৰাস চাবলৈ।
ওহো যোৱা নাই মই মানে যোৱা বছৰ ভাবিছিলো আমি এনেকে বৰপেটাতে ৰাস চাব যাম। তাৰ পিছত মানে গোটেই ৰাতি ঘূৰি কেনে পিছদিনাখন আহিম আমি ত আমাৰ মানে লগৰ এজনৰ বহুত বে মাৰ হল মানে পুৰা জ্বৰ উঠিল আৰু ত যোৱা নহ'ল আমাৰ। এনে মই নলবাৰীতো যোৱা নাই বাৰু। উম মানে নলবাৰীতো ৰাস ধুনীয়া ন? শুনা মইতো শুনছো নলবাৰীত বোলে বহুত ডাঙৰ বোলে ডাঙৰকে হয় বোলে।
হয় ডাঙৰকটো হয় কিন্তু বৰপেটাত আৰু বেছি ডাঙৰকৈ হয় আৰু।
অ আচ্ছা নলবাৰীত কেও বৰপেটাত ডাঙৰকে হয় ন বেছি?
উম মই চাইছো মানে গম নাপাওঁ এতিয়া আৰু। সেই অনলাইনত কি দি আছে বা তথ্য দি আছে সেটো মই নাজানো কৈ কিনি মই চোৱাতে আৰু সেইটো চাইছো আৰু।
অ অ মানে মই মই গম পোৱা কোনো মানে দুটাৰ পৰা এটা ৰাসতো যোৱা নাই। ত সেইবাবে মানে মই মোক গমেই নাপাওঁ ক'ত কেনেকোৱা হয় মানে গম মানে বৰপেটা হাউলিত। ডাঙৰকে হয় তাৰ পিছত নলবাৰীতো মানে হয় বুলি কেনে তোমাৰতো এনে ৰাস ক'ব গ'লে এই মেলা বোৰে যে আহে সেইবোৰে ডাঙৰ আৰু আৰু বাকী পূজাতোত নামঘৰত চবতে একে।
টো মই মানে মেলা চাবলে ইমান নাযাওঁ আৰু কাৰণ মই মেলাত একো নুঠুয়ে যে এটো। সেইকাৰণে মই মেলা চাবলে বেছিকে ভাল নাপাওঁ হেৰি মূৰ্তি সূৰ্তি বিলাক চাওঁ। তাৰ পিছত মেলাত অকণ ঘূৰি কেনে আহি অসমত মেলাত বেছি টাইম নাথাকো আৰু মই।
অ মূৰ্তিবোৰ বহুত ধুনীয়া ধুনীয়া বনাই ন?
অ মূৰ্তি বোৰ বহু ধুনীয়া ধুনীয়া বৃহৎ বৃহৎ আকাৰৰ ন। এইকাৰণে চাবলৈও ভাল লাগে।
ৰাসতটো সেইটোৱে বেছি ভাল লাগে।
মোৰ এনেকোৱা মানে হেৰি ন হেৰি ৰাস চাবলৈ বা ঝোলন আছে ন ঝোলন। এই ঝোলন পূজাবিলাক চাবলে মানে মই মূৰ্তিয়ে চাব যাওঁ। ইমান মেলা চেলা এইবিলাক নাচাও আৰু।
এই ঝোলন পূজা ক'ত হয়? আমাৰ ইয়াতে মানে হয়, কিন্তু মানে সৰু-সৰু ল'ৰা ছো ছোৱালী এটা, দুটা পৰে ইয়াতে এটা, তাতে এটা। ক'ৰবাত তেনেকুৱা হয় নেকি? ধৰা ডাঙৰ কে কৰিলে চবে মিলি কেনে, তোমালোকৰ তাতে হয় নে?
হয়। আমাৰতো সৰু-সুৰাকে হয়। যেনেকে ল'ৰা ছোৱালী বিলাকে, সৰু ল'ৰা-ছোৱালী বিলাকে কৰে তেনেকুৱাও হয়। কিন্তু আমাৰ ইয়াতে এটা ৰঙীয়া, ব বজাৰ বুলি এটা ঠাই আছে আৰু। এই শিৱ মন্দিৰৰ শিৱ মন্দিৰত বহুত ডাঙৰকে হয় আৰু এইটোত। বহুত ডাঙৰকে হয়। মানে এইটো আমাৰ মাৰোৱাৰী কমিউনিটিৰ মানুহ বিলাকে কৰে। হেৰিটো তেখেতটো বহুত ডাঙৰকে কৰে আৰু বহুত ধুনীয়াকে কৰে। চাই কিনে ভাল লাগে আৰু।
এ ভালেই আৰু ন ধুনীয়া ইমান।
সেইটোৱে টো আৰু মই এটা কথা আছিল ৰবা। মই মানে ইমান অনলাইনত মানে হেৰি থাকো ন, সেনেকা ফেচবুক, ইউটিউবত। মই ভাবি ভাবিছোঁ মই টাইম টো কমাম চাবলৈ, কিন্তু চাব টাইমটো কমাবই নোৱাৰো আৰু বাঢ়ি গৈ আছে, কিবা কেনেকুৱা কে ক'ব পাৰো আৰু মই, বহুত অসুবিধা দি আছে মানে। চকু-চকু বিষাই যায় বাৰু, চাই-চাই কিনে কিন্তু ৰাখিবই নোৱাৰো, ইচ্ছাই নকৰে।
ইনষ্টাটো খন এনেকুৱা ধৰণৰ যে ৰিলচ চাই থাকিলে সময়ৰ মানে একো গমেই নাপায়। কেইটাৰ পৰা কেইটা বাজি গ'ল ৰিলচ চাওঁতে-চাওঁতে। এতিয়া তুমি এটা কাম কৰিব পাৰা, মানে সেনেকুৱা কিবা মানে তুমি কামৰ মাজত ব্যস্ত থাকিব লাগিব, তেতিয়া মানে ফোনটো চোৱা নাযাব। ফোনটো চোৱা নাযায়, তোমাৰ ফেচবুক, ইনষ্টা এইবোৰ একো চোৱা নাযায় ন, তুমি মানে কামৰ মাজত থাকিব। লাগিব, আমি মানে বেকাৰ, বহি থাকিলে আমাৰ মাথাত মানে নানান চিন্তা আহে বা ধৰা এনে কি কৰি কি নকৰিম বৰিং লাগি থাকে, তেতিয়া মানে আমি ফোনটো চাওঁ ন বেছিকে
হম
তাতকে তুমি এনেকুৱা কৰিব পাৰা বা বন্ধুসকলৰ লগত ফোনত কথা পাতিব পাৰা, তাৰপিছত আজিকালি তুমি চাবা বন্ধু-বন্ধু বা লগৰ ল'ৰা বোৰে এনেকে লগ কৰে, লগৰ ল'ৰা ছোৱালী বোৰে কথা পাতে, কিন্তু মানে সিহঁতে এই এক ঘন্টা তা মান লগ কৰি কেনে কথা-চথা পাতি কেনে তাৰ পিছত নিজৰ ফোনতে ব্যস্ত হৈ যায়, কিন্তু মানে সিহঁতে মানে গমেই নাপায় তেতিয়া আৰু কোন আছে লগত, কোন নাই এনেকুৱা ধৰণে চলি আছে ন।
আমাৰ সবৰ ফ্ৰেণ্ জল একে। একে চলি আছে আৰু মোবাইলটো মেইনলি কৰিছে আৰু সেই বস্তুটো নষ্ট মোবাইলে কৰিছে। মোৰ যেনেকুৱা লাগে আৰু।
উম, মোবাইলে আমাৰো এনেকুৱাই। এই লগৰবোৰৰ লগত অকণমান কথা পাতিলো দহ মিনিটমান তাৰপিছত আকৌ ফোনটো, ৰিলচটো ওলাই কিনে ৰিলচ চাই থাকো, ৰিলচতে বিজি। তাতকে ভাল আমি মানে লগৰবোৰৰ লগত কথা পাতো। চবকে সুধো কোন, কেনেকুৱা আছে বা কোনে, কেনেকুৱা টাইপৰ আগবাঢ়িব খুজিছে, নিজৰ মানে জীৱনত কেনেকুৱা ধৰণৰ কি কৰিব? বা আমাৰ পুৰণি স্মৃতিবোৰ কেনেকে হেৰাই গ'ল, সেইবোৰৰ ভিডিঅ'কল যদি মই আলোচনা কৰো। এতিয়া চাগে ভাল লাগিব আৰু। মানে যিহেতু আমাৰ পুৰণা কথাবোৰ আমি কথা পাতিলে, আমাৰ কিমান এনেই ভাল লাগে ন, অ, এইটো কাম এইটো কৰিছিলো মই, এইখিনি সময়ত। বা ই-ইটো ক্লাছত থাকোতেই তাৰ লগত মোৰ কাজিয়া হৈছিলে, আমি ইমান মাৰপিট কৰিছিলো বা তাৰ পিছত মিলি আমিয়ো গৈছিলোঁ, খেল-ধেমালি কৰিছিলোঁ স্কুল জীৱনত। যি হয় আৰু ত এক আমি কথা পাতিব পাৰো বন্ধু বোৰৰ লগত, কিন্তু আমিতো সেনেকে নকৰো ন, এই সেই কাৰণে মানে আমাৰ ফেচবুক, ইনষ্টা চোৱাটো বেছি, মইতো বাৰু ফেচবুকতো নাচা চাও বে, বেছিভাগ ইনষ্টাতে, ফেচবুক টো ক'ব ক'লে নে নামৰ মাত্ৰা খোলা আছে। তুমি কি চোৱা? অ মোৰ ভালে লাগিল এতিয়া।